হেল্ল'। হয় নমস্কাৰ।
কেনেকুৱা
অ খবৰ খাতি ভাল
হয় হয় বাকী এতিয়া কিবা। হয় দুপৰীয়া আহাৰ গ্ৰহণ কৰিলো। ৰাতিপুৱাই আপোনাৰ পঁইতা ভাত বনাই থৈছিলো, গৰৈ মাছৰ। ৰ লগত। হয় আলু আপোনাৰ গুটি আলু ভাজি ললোঁ।
নিশ্চয়।
যিহেতু সেইটো এইটো। আমাৰ এটা অসমীয়া আপোনাৰ চিনাকীস্বৰূপ খাদ্যই আৰু।
হয় থলোৱা খাদ্য খিনি বৰ্তমান হয় নে নহয়।
হয় হয় হয় হয়। আৰু ই মানে আপোনাৰ দেহাটো কিছু শীতল পেলাই ৰাখে এতিয়া যি গৰম পৰিছে মানে। গৰমলৈ চাই উপযোগী এটা খাদ্য, আপুনি খোৱা বোৱা কৰিলে?
হয় অহ নাই বৰ্তমানলৈকে খোৱা বোৱা কৰা হোৱা নাই। অহ প্ৰস্তুত কৰি থকা হৈছে। এতিয়া বৰ্তমানলেকে খোৱা হোৱা নাই।
হয়। বাকী খেতি পথাৰ?
বৰ্তমান অহ আপোনালোকৰ ফালে বতৰটো কেনেকুৱা বাৰু?
বতৰটো মানে আপোনাৰ। কটা ভাবি কেইটা বতৰ। আপোনাক কোনটো সময়ত মানে কি ৰূপ লব একো ধৰিব নোৱাৰি। দুঘন্টা বৰষুণ দিব, তাৰ পৰা আপোনাৰ পখৰ ৰ'দ দিব, তাৰ পৰা হঠাতে আকৌ ব তাহ ধুমুহাও আহি যাব। মানে এটা অস্বাভাৱিক অবিশ্বাসযোগ্য এটা মানে বতৰ হৈ আছে।
হয় অ। অসমীয়া এষাৰ কথা আছে নহয়, অহ হাঁহক বগৰাই বোলে বাৰিষাৰ বতৰ। কথাটো সেই ঠিক একেই ধৰণৰ কথাটো হৈছে। অহ যিহেতু মানে। আমি সৰুৰ পৰাই শুনি আহিছো নহয় জানো।
অ হয়।
এ অসমীয়া ফকৰা যোজনা। কিছুমান অ। কি কি বচন আমি শুনি আহিছো, যিবিলাক মানে আমাৰ বৰ্তমান। অহ আমাৰ কাৰ্য ক্ষেত্ৰত মানে হয় হয় হয় খাপ খাই যায় এনেকুৱা কিছুমান কথা। ত আমি বৰ্তমান অহ প্ৰয়োগ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনত। নহয় জানো তাৰ লগ লগত যথেষ্ট মিল থাকে।
হয় দৈনিক জীৱনত এইবিলাকৰ মানে আপোনাৰ। প্ৰয়োগ হৈয়ে থাকে।
হয় হয়।
মানে আপোনাক এতিয়া এ বিশেষ সকামৰ বাবে ফোন কৰিব লগা হ'ল।
হয় কওকচোন।
মানে আপোনাৰ আপুনিটো কলা সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। পে।
আৰু নিদিম, হয়।
আশাবাদী মানে আপোনাক দেখা পাম বুলি।
হয়', অ', তাকে আপুনি কেতিয়ালৈ অ', ঠিক কৰিছে।
অহ', - অহাকালিলৈ
হয়',।
এই বাৰিষা বতৰৰ মাজতে
হয়', - হয়', - হয়', তাৰপৰা ধুনীয়া এটা আপোনালোকে অনুষ্ঠান আয়োজন কৰিছে। যিহেতু আৰু সকলোৱে জানেই আমাৰ অসমৰ এজন বিশিষ্ট ব্যক্তি বুলি ক'ব লাগিব বিশিষ্ট ব্যক্তি বুলি ক'লে আচলতে তেখেতক আ ভুল হ'ব বিশিষ্ বিশিষ্ট অ', এটা সত্তা বুলি ক'ব লাগিব যিহেতু তেখেতৰ যিখিনি অ', গুণ গঢ়িমা তেখেতৰ যিখিনি আ', আমাৰ ব্যক্তিত্ব সেইখিনি হয়তো অসম তথা ভাৰতবৰ্ষৰ এটা পৃথিৱীতে নোলাব এনেকুৱা এটা ব্যক্তিত্ব যি মানে আহ', আমাৰ অসম তথা আমাৰ অসমীয়াৰ যিটো স্বাভিমান আৰু আমাৰ অসমীয়াৰ যিখিনি কৃষ্টি সংস্কৃতি তেখেতে বহুত দূৰ আগুৱাই লৈ গ'ল নহয় জানো, তেখেতৰ কাৰণে আজি আমি অস অসমীয়া বুলি বা অসমবাসী বুলি আমি পৰিচয় দিবলৈ আমি বৰ্তমান পাইছোঁ যিহেতু তেখেতৰ আহ', তেখেতক আমি গায়ক বুলিও কব নোৱাৰোঁ আমি সাহিত্যিক বুলি ক'ব নোৱাৰোঁ তে তেখেতৰ এনেকুৱা কিছুমান আহ', প্ৰতিভা আছিলে যিসমূহ কোনো এজন ব্যক্তিক এনেকুৱা মই হয়তো শংকৰদেৱৰ পাছতে এনেকুৱা এজন দ্বিতীয়জন ব্যক ব্যক্তি নাই, যিজন জুবিন গাৰ্গৰ সমাজত প্ৰত্যক্ষ হূব পাৰে, আহ', মই এটা কথা কথা ডাঠি কব পাৰো যে জুবিন গাৰ্গ এগৰাকী বিশ্ব অ', ব্যক্তিয়েই নহয় এটা আহ', অসমীয়াৰ স্বাভিমান অসমীয়াৰ হিয়াৰ আমঠু তেখেতক আমি সকলোৱে শ্ৰদ্ধা কৰা উচিত, তেখেতৰ যিসমূহ
এতিয়া যদি ক'বলৈ যাওঁ, হয়, আমি যদি ক'বলৈ যাওঁ মানে আমি জুবিন গাৰ্গ মানে আমাৰ অসমীয়াৰ এতিয়া গৌ গৌৰৱ বুলি আমি ক'ব পাৰোঁ। তেখেতৰ যিখিনি সৃষ্টিৰাজি আমি যদি এতিয়া পৃথক কৰিবলৈ যাওঁ কিছুমান কথা কথা, শংকৰদেৱক আমি কিছুমান ক্ষেত্ৰত ধৰ্মীয় ক্ষেত্ৰত আমি শংকৰদেৱক বেছিকৈ মানো আমি তেখেতক অসমীয়া জাতিৰ গুৰু বুলি কওঁ, হয়',। শংকৰদেৱৰ স্থানতটো অলপ সুকীয়া তাৰ পৰিৱৰ্তে আমাৰ জুবিন গাৰ্গৰ বাবে জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত মানে যিটো এটা স্থান তেওঁ দখল কৰিলে, সেই স্থা স্থান, মানে এটা সুকীয়া দুয়োটা আমি অকণমান পৃথক পৃথকৈ চাওঁ আমি শংকৰদেৱক বেছিকে ভক্তি পূৰ্ণভাৱে হৃদয়ৰ পৰা তেখেতক‌ আমি সেৱা কৰোঁ আৰু আমি জুবিন গাৰ্গক মানে আমি আমাৰ নিজেই একেবাৰে নিজৰ আমাৰ এজন ঘৰৰ ককায়েক হিচাপে প্ৰতি ঘৰৰ যেন এজন ককায়েক বা প্ৰতিজন ঘৰৰ যেন এ এজন সদস্য আমি তেনেদৰে তেখেতক ভাবোঁ তেখেতে যি মানে গীতৰ শৰাই আগবঢ়ালে আপোনাৰ ইমান কম কম বয়সত যিমানখিনি গান গালে এইটো হয়তো বিশ্বত আজিলৈকে কোনেও গোৱা নাই চাগে ইমান
হয়', হয়',। হয়', আৰু এইখিনিতে এটা কথা ক'ব লাগিব অ', আমি জুবিন গাৰ্গ আৰু শংকৰদেৱৰ ম মাজত, কিছুমান অ', আমি দুটা পৰিস্থিতিৰ লগত লক্ষ্য কৰিব লাগিব, যিহেতু শংকৰদেৱৰ তেওঁৰ সময় আৰু বৰ্তমান জুবিন গাৰ্গৰ সময়ৰ মাজত যথেষ্ট অ', সময়ৰ পাৰ্থক্য আছে যথেষ্ট সামাজিক দিশতটো পাৰ্থক্য আছে। সকলোখিনি পাৰ্থক্য আছে গতিকে সেই, শংকৰদেৱে তেতিয়াৰ যুগতে এনেকুৱা কিছুমান কৃষ্টি সংস্কৃতি জন্ম দি গল। যিসমূহ কৃষিসম সং ত্ৰি বৰ্তমান আমি অসমীয়া সংস্কৃতি হিচাপে আমি যিটো আগুৱাই আগুৱাই নিব পাৰিছো সেইটো সকলোতকৈ ডাঙৰ কথা।
যিটো বস্তুক লৈ আমি অসমীয়া জাতিটোৱে এটা চিনাকি পালো যে আমি অসমীয়া আমাৰ আমাৰ নিজৰ কলা সংস্কৃতি আছে আমাৰ এজন নিজৰ গুৰু আছে আমাৰ নিজৰ গীত বৰগীত আছে, আমাৰ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সেয়া ভাওনা সংস্কৃতি আছে। যিবোৰ বস্তু লৈ মানে আমি বৰ, বৰ্তমান সময়ৰ এজন অসমীয়া হিচাপে গৌৰৱান্বিত হওঁ বা গৌৰৱ কৰো সেই সকলোবোৰ ব প্ৰায়বোৰ অৱদানেই আমাক শংকৰদেৱ গুৰুজনাই আগবঢ়াই থৈ গ'ল বুলি আমি ক'ব পাৰোঁ।
হয় হয় ঠিক একেদৰে আমি চাব লাগিব এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই ঠিক একে ধৰণৰ এটা আহ আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। মানে আমি শংকৰদেৱ আৰু বেংগেৱৰ কোনো তুলনা নাই হয় নহয় বাৰু আমি তুলনা কৰিব নোৱাৰো কিন্তু আমি সম কক্ষ ভাৱ আমি এনেকুৱা এটা আমি দৃষ্টি ৰাখিব লাগিব যিহেতু জুবিন গাৰ্গে আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে অসমীয়া কৃষ্টি সংস্কৃতি অ সাহিত্যৰ ক্ষেত্ৰত বা আমাৰ বিশেষকৈ চাবলৈ গ'লে আমি বোলছবি ক্ষেত্ৰত এনেকুৱা কিছুমান আহ যোগান্তকাৰী পদক্ষেপ গ্ৰহ গ্ৰহণ কৰি গল। সেইসমূহৰ পৰা আমি বৰ্তমান অসমীয়া আৰু অসমীয়া আৰু আমাৰ অসমীয়া সভ্যতা সংস্কৃতি এনেকুৱা কিছুমান অৱদান আগবঢ়ালে হয়নে নহয় বাৰু
হয় আপুনি একদম অতি এটা উচিত কথা কৈছে আমি যদি চাবলৈ যাওঁ যেতিয়া জুবিন গাৰ্গৰ প্ৰথম জুবিন গাৰ্গৰ প্ৰথম চিনেমা বুলি ক'লে আমাৰ ভুল হ'ব জুবিন গাৰ্গে অতীতত বহুতো চিনেমা কৰিছে। কিন্তু মানে আমাৰ যিটো মৃতপায় অৱস্থা হৈছিলে আমাৰ অসমীয়া যোনটো অভিনয়ৰ লগত। ধৰক আমাৰ অসমীয়া চিনেমা বুল হয় বোলছবি জগতখন প্ৰায় মৃত পৰা অৱস্থ হৈছিলে সেই তেনেকুৱা এটা অৱস্থাৰ পৰা জুবিন গাৰ্গে আমাক সেই অসমীয়া বোলছবি জগতখন পুনৰ উদ্ধাৰ কৰিলে তেওঁ সেই ডুবি যাবলৈ ধৰা নাওখন হয় পাৰলৈ উঠাই আনিলে তাৰ পিছৰ পৰাই আমি যদি এতিয়া চাওঁ আমাৰ অসমীয়া বোলছবি যত ইখনৰ পিছত সিখন ধুনীয়া ধুনীয়া চবি লিং গাৰ্গৰ এটা বহুত অভূতপূৰ্ণ মানে যোগদান আছে। গতিকে এই ক্ষেত্ৰখিনিৰ পৰা যদি আমি চাবলৈ যাওঁ তাৰ তাৰোপৰি আমি যদি ত আমাৰ অসমীয়াৰ অতিকে মৰমৰ বিহুখিনি
হয়
তেন্তে আমাৰ সেই খিনি মানে আমি অ ব বৰ্তমানৰ কাৰণেই নহয় আমাৰ ভৱিষ্যত প্ৰজন্মটোও এইখিনি বস্তুক লৈ গৌৰান্বিত কৰিব যেনেকৈ আমি অতীততে শংকৰদেৱে ৰচনা কৰি থৈ লোৱা সেই ভক্তিমূলক গীত মাত এইবিলাকৰ আমি বৰ্তমান প্ৰজন্মই গৌৰাান্বিত হওঁ, ঠিক তেনেদৰে জুবিন পৰা ভৱিষ্যত প্ৰজন্মটো বহুত গৌৰৱান্বিত হ'ব বুলি মই
হয়, হয়, হয় আপুনি ঠিক কথাই কৈছে একদম শুদ্ধ কথা কৈছে। মই এটা কথা ক'ব লাগিব আমি যদ দি প্ৰতিটো ক্ষেত্ৰতে চাওঁ, আমাৰ গীত মাতৰ ক্ষেত্ৰতে হওঁক, বোলছবিৰ ক্ষেত্ৰতে হওঁক আমাৰ বিভিন্ন অৰ্থ সামাজিক দিশৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে জুবিন গাৰ্গৰ এটা বিশেষ অৱদান নহয় জানো, আমি অসমীয়া হিচাপে আমি যদি বিহুটোক চাওঁ আমি বিহু গীত এইটো বুলি কলে আমি প্ৰথমতে আমাৰ মনলৈ আহে জুবিন গাৰ্গৰ সেই পুৰণি, আমাৰ অ নব্বৈ দশক বোৱা সেইসমূহ গীতহে সমূহ মনলৈ আহে নহয় জানো?
হয় হয়।
অ তাৰ পাছতে আমি যদি চাওঁ ভক্তিমূলক গীত গীতক যদি চাওঁ তেনেহলে আমি অ খুব মানে আমাৰ ভক্তিমূলক গীত বুলি যদি আমি কওঁ তেতিয়াহলে প্ৰথমতে আমাৰ জুবিন গৰ্গে গোৱা সেই অতি সুন্দৰ সুন্দৰ টোকাৰী গীতসমূহ সময় লৈ আহে নহয় জানো।
হয় হয় হয়।
অ গতিকে আমি চাবলৈ গলে জুবিন গাৰ্গ এনেকুৱা এটা টা হৈ পৰিল যিটো আমাৰ অসমীয়া আৰু অসমীয়া জাতিটোৰ একেবাৰে এৰাব নোৱাৰা একেবাৰে অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হল।
নহয় জানো?
অতি শুদ্ধ কথা কৈছে।
হয়।
বাপ কোলে দৃষ্টিত যিখিনি যুৱক আছে চবৰে এদিন হয় এদিনতো মৃত্যুটো আহিবই তথাপিও মানে জুবিন গাৰ্গৰ যি বিয়োগ হ'ল সেই বিয়োগটো মানে আপোনাৰ প্ৰাকৃত তিক নিয়মত হোৱা যেন নালাগে সেইবাবে মানে আমাৰ অসমীয়া জাতিটোৰ মনত এটা দুখ সদায় থাকি যাব আমি জুবিন গাৰ্গক অকালতে হেৰা বলগীয়া হল হেৰুৱাবলগী়য়া হল। যদি জুবিন গাৰ্গ মানে বৰ্তমানো বা আৰু বিশ পঁচিছ জাতি আগবঢ় ন তেনেহলে আমাৰ জাতিটো আৰু বেছি চহকী হলহেঁতেন এতিয়াতকৈয়ো। এই বিষয়ে আপুনি কি ভাবে?
হয় নিশ্চয় আপুনি বৰ সুন্দৰ কথা এটা কৈছে। যিহেতু আমাৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক আমি যেতিয়া অকালতে হেৰুৱাব লগা হ'ল অ এই ক্ষেত্ৰত আমাৰ মই ভাবিছো যে যে যিসমূহ আহ সেই সময়ত আমাৰ যিটো সময়ত জুবিন গাৰ্গ আমাৰ চিংগা পুৰত গৈছিল, সেইসমূহ সময়ত যিটো যিটো আমাৰ আহ যিটো ব্যৱস্থা অৰ্থাৎ আমাৰ যিটো মেনেজমেন্ট, পৰিচালনা ব্যৱস্থা যিটো কৰিছিলে তেওঁলোকে যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছিলে সেই অনুষ্ঠান অনুষ্ঠিত কৰা পৰিচালকসকলে হয়তো অ জুবিন গাৰ্গক কিছুমান গাফিলতি কৰিলেহতেন মোৰ অনুভৱ হয়। আৰু লগতে তেখেতৰ যিজন অ মেনেজাৰ আছ ছিলে অৰ্থাৎ তেখেতৰ যি গৰাকী ব্যক্তিগত সহায়ক আছিলে সেই ব্যক্তিগত সহায়ক গৰাকী হয়তো জুবিন গাৰ্গক লৈ কিছুমান আহ তেখেতৰ সম্পত্তিক লৈ, আহ তেখেতৰ কিছুমান আমাৰ অ ধাৰণা হয় যাতে যে তেওঁ তেওঁ সেই সম্পত্তি খিনি অ আত্মসাত কৰিব বিচৰাৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি হয়তো জুবিন গাৰ্গৰ দৰে এ আমি সত্তাক হেৰাব লগা হোৱাটো হয়তো মানে অস্বাভাৱিক নহয়। নহয় জানো?
হয় হয় এইটো এটা মানে, এইটো এইটো আমাৰ অসমীয়া বটো তেনেদৰে ধৰক এতিয়া প্ৰাকৃতিক দুৰ্যোগ আহিলে আমাৰ ঘৰে স
হয়।
স্বাভাৱিক মৃত্যুটো অঁকাতে হেৰুৱাবলগীয়া।
হয়।
তাৰওপৰি হয় তাৰোপৰি মানে আৰু কিছুমান কথাও থাকে আপোনাৰ।
হয়।
তাৰ কিছুমান তাকে আমাৰ অনুমান নহয় ব্যক্তিগত সেই ব্যক্তিগত ভাৱ এইটো ৰাজনৈতিক ক্ষেত্ৰত থাকে জুবিন গাৰ্গৰ। ততো আপ ৰাজনৈতিক দিশতো জড়িত হৈ থকাত আমাৰ বৰ্তমান অনুভৱ হয় যেনেদৰে টকা সমষ্টিৰ দেউতা কৰা যেন বৰ্ত দি উঠিছে বা তেখেতৰ সেই আৰু ম আহ এতিয়া আৰু কিছুমান যেন তথ্যমিয়া আমাৰ পৰা লুকুৱাই ৰাখিছে মোৰ তেনেকুৱাও অনুভৱ হয়
হয় অ একদম শুদ্ধ কথা কৈছে যিহেতু আমাৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক যেতিয়া কা অকালতে আমি হেৰুৱাব লগা হৈছে এইখিনিতে আমাৰ যথেষ্ট অসমৰ জনসাধাৰণ যথেষ্ট ক্ষোভিত হৈছে আৰু যথেষ্ট মিয়মান হৈছে সেই কথা আমি জানিব পাৰিছো আহ লগতে আমিও সেই একেটা পৰিস্থিতিয়ে উদ্ভৱ হৈছে আমাৰ ওচৰতো আহ গতিকে আমি কব লাগিব যিহেতু জুবিন গাৰ্গৰ দৰে এজন ইমান মহান মনীষীক আমি হেৰুৱাৰ লগে লগে লগে লগে আমাৰ অঁ এটা কথা মনলৈ আহে যে তেখেতৰ হত্যটো কোনো কাৰনতে স্বাভাৱিক হ'ব নোৱাৰে।